অক্টোবৰ।
হেল্ল' ভাল, ভাল তোমাৰ?
আছু আৰু দিয়া ক'ত আছা ঘৰতে নে?
অ' ঘৰতে তুমি ঘৰতে আছা?
মই ঘৰতে আছো।
অ' ভাত খালা?
ভাত খালো বাৰু দূপৰীয়া তুমি?
অ' খালো, খালো।
অ'অ' এতিয়া?
এতিয়া আছো তুমি?
মই এনে আছো আৰু বাকী তোমাৰ সেইদিনাখন পষ্টবিলাক চালো ভাল লাগিল।
অ' থেংক ইউ। বাকী কোৱা আৰু।
তাকে কোৱা কিবা? কলেজ কেনেকুৱা চলি আছে?
কলেজ ভালেই চলি আছে তোমাৰ?
মোৰো ঠিক ঠাক আৰু।
আচ্ছা, আচ্ছা। ক্লাছ বিলাক কৰি কেনেকুৱা লাগিছে?
ক্লাছটো ইমান এটা কৰা হোৱাই নাই এ তুমি কৰিছা নাই ক্লাছ?
অ' মই কৰি আছো বাৰু।
অ'অ' ত এ-এনে মেনেজৰ হয় কি মাইনৰ কিহত ল'লা?
মাইনৰ মোৰ এডুকেশ্যন।
অ'অ' ঠিকে আছে বাৰু। দিয়া বাহৰি বেদি বাকী বাকীতো চব ঠিকে চলি আছে।
অ' ঠিকে চলি আছে তোমাৰ?
মোৰ চলি আছে বাৰু।
অ' তোমাৰ মাইনৰ কি?
মোৰ মাইনৰ ফিজিক্স।
অ' তাৰ ওপৰত কিবা কবা নেকি মোৰ মানে তাৰ ওপৰত ইমান তেনেকে নলেজ নাই।
ফিজিক্স ন?
উম,
ফিজিক্স মানে তোমাৰ পদাৰ্থ বিজ্ঞানটো মানে সহজে মানে তুমি কি আৰু আমাৰ চাৰিওফালৰ যোনবিলাক বস্তু সেইবিলাকৰ ওপৰত অধ্যয়নে আৰু ফিজিক্স। এতিয়া চোৱা এ এতিয়া চোৱা এ প্ৰত্যেকটো বস্তুটো তুমি জানা হেৰিদি গঠিত অনুদি গঠি
উম, অ'অ'
সেই সেইটো তোমাৰ আমাৰ সেই অনুবোৰ কেনেকে কি ক'ত কি সেইখিনি তোমাৰ এ তাৰ ভিতৰত কি আছে কি নাই সেইখিনি চব ফিজিক্সতো পৰে কেমেষ্ট্ৰিতো পৰে।
আচ্ছা।
আৰু তোমাৰ এ আমাৰ যে এ বস্তুবিলাক তোমাৰ উম, হেৰিত আমি যে এনেকে পৃথিৱীত থিয় হৈ আছো মানে বচ স্তু এটা ওপৰ ফালে হেৰি কৰিলে কেনেকে সেইবিলাকৰো ফিজিক্স সেইটোতো সেইটোতো জানাই। আৰু মানে ফিজিক্স লৈ পানে তুমি মানে ফিউচাৰত মানে বহুতখিনি হেৰি আছে আৰু সুবিধা আছে আৰু যদি তুমি ফিজিক্সত ফিজিক্স তোমাৰ মুখ্য বিষয় হয়
অ'অ'অ' বাকীতে কি কৰি আছা?
বাকী এনেই আৰু অলপমান এনেই আ ঘুৰি আছো তুমি?
আচ্ছা, আচ্ছা, আচ্ছা ময়ো এনহে বহি আছো।
বাকী খবৰ ভাল চবৰে?
অ'ভালে, ভালে তোমালোকৰ?
আমাৰো, ঠিকেই আছে দিয়া।
আচ্ছা।
সেইদিনা গৈছিলোঁ তোমালোকৰ ফালে দেখা নাপালো?
অ'আহিছিলা নেকি?
অ'অ'অ'
নাই মই তেনেকেই তোমাৰ ঘৰৰ পৰা ওলোৱা নহয়।
অ'অ'অ' হয় চাগে মানে।
ঘৰতে থাকো তোমাৰ এইবোৰ এ ধৰা মোৰ মানে এনকে ছবি-তবি আঁকি ভাল লাগে
অ'ছবি আকি ভাল পোৱা নেকি?
অ', ভাল লাগে ত' সেইবোৰেই আৰু সেইবোৰে কৰি থাকা হয় আৰু ঘৰতে থাকি।
অ'অ'অ' এনে ঘৰুৱা টিউচন চিউচন কৰোৱা চাগে?
হা কি ক'লা?
ঘৰুৱা টিউচন-চিউচন কৰোৱা চাগে?
ঘৰুৱা টিউচন মানে তেনেকে কৰা নহয় বাৰু
অ'অ'
উম, মোৰ মানে এটা স্মলকে তোমাৰ বিজনেচ আছে মই মানে হেণ্ডমেড তোমাৰ অহ মই তোমাৰ হেণ্ডমেড বুকেইবিলাক বনাওঁ।
অ'হেৰি যে তোমাৰ অ'ক্ৰাফটিং আৰু?
হা কি ক'লা?
ক্ৰাফটিংৰ বিজনেচ আৰু?
অ' অ' ক্ৰাফটিংৰ, অ' অ' হেণ্ডমেড। অ'তোমাৰ এনেকা বুকে অহ, থেংক ইউ বুকে আৰু ধৰা তোমাৰ কিচেইন বিলাক
অ'অ'এইবিলাক কেনেকে বনাই এনে অলপমান আইদিয়া দিবা নেকি আৰু কেনেকে মানে ৰান কৰি আছা?
অ' তোমাৰ মানে, মোৰ এনেকে তোমাৰ ছবি-তবি আঁকি ভাল লাগে ন' ত'মানে এইবোৰৰ পৰাই তোমাৰ এনেকে মোবাইলত আজিকালিতো জানাই ন মোবাইলত চচিয়েল মিডিয়াত চব ধৰ- পায়েই আৰু, আজিকালি কিবা এটা তোমাৰ তুমি নাজানা- বা কিবা এটা জানিব মন গ'লে, তুমি ইউটিউবটো খুলিলেই গম পাই যোৱা।
সেইটোৱেই, সেইটোৱেই।
ত' তেনেকেই আৰু, মই এনেকে ইউটিউবত চাই পেলাই তোমাৰ ফাৰ্ষ্ট ডে এনেই ট্ৰাই কৰিলোঁ এনেকে। আৰু তোমাৰ যিটো ৰৌজ- ৰ'জটো ট্ৰাই কৰিলো, তাৰপিছত তেনেকেই আৰু এনেকে চচিয়েল মিডিয়াতে আক- কৌ এনেকে ফটো চটো আপলোড কৰি পেলাই, তাৰপিছত এনেকে অৰ্ডাৰ বিলাক আহিলে। ত' এতিয়া আৰু তেনেকেই চলি আছে, তাৰপাছত- মই তোমাৰ এনেকে কিচেন বনাব চালো নিজেই।
কিচেন হেৰি দি বনোৱা। কি আছিলে হেই হেৰিটো বনোৱা ন এইটো ক্লে বুলি এনেকে কয় নেকি সেইটো কি কয়?
নহয় ক্লেই নহয় তোমাৰ ৰিবন দিও বনাব পাৰি- অঁ, অঁ ৰেজিন দিও পাৰি অঁ এটা, এটা তোমাৰ হেৰি দিও- পাৰি মানে ব দিও পাৰি আৰু তোমাৰ এতিয়া এ উলেদিও গুঠি পেলাই বনাব পাৰি যে।
অঁ অঁ তুমি এনেই প্ৰাইচ বিলাক কেনেকে লোৱা দাম বিলাক?
প্ৰাইচ বিলাক মানে তোমাৰ বুকেকো ধৰা- এটা যদি তোমাৰ অঁ তিনি চাৰিটা ফুলৰ হলে, -
অঁ'
তোমাৰ মানে টু ফিটি মান হয় আৰু, আৰু তুমি তেনেক- কে ধৰা, তোমাৰ চাইজৰ- অ চাইজ আমাৰ বেছিকে ধৰা অলপ ডাঙৰকে বিচাৰে কিছুমানে। এনেকে মিডিয়াম বিচাৰে ধৰা।
অঁ অঁ, সেই- অঁ ফুলবিলাক ৰিভেনেটি বনোৱা নে? আজিকালি আকৌ সূতাৰ ফুলো দেখিছো মই বহুত। কেনেকে বনোৱা? ৰিবেন দি বনোৱা নে সূতা দি বনোৱা?
অ' ৰিবেন দি বনাও আৰু, তোমাৰ কিছুমানৰ এ ঊল যে ঊলে দিও বনাওঁ আৰু। তেনেকে ঊলে দি আজিকালি ৰ'জ বিলাক বনাব পাৰি যে।
সেইটোৱে সুধিছো, ছ'চিয়েল মিডিয়াটো হয় পিনাই সামাজিক মাধ্যম হৈ পিনাই বহুত সুবিধা হৈছে ন কিছুমান ক্ষেত্ৰত।
বহুতখিনি বহুতখিনি সুবিধা হৈছে অঁ এতিয়া- তোমাৰ ধৰা সেয়া হেণ্ডমেড বস্তুবিলাকেই হওঁক আৰু ধৰা কিছুমান-
হেল্লৌ' হেল্লৌ'।
আৰু ইয়া এটা চা, হেল্লৌ'।
অঁ কোৱা? শুনিছো, কোৱা? হেল্লৌ' হেল্লৌ' হেল্লৌ' হেল্লৌ' হেল্লৌ' হেল্লৌ'! হেল্লৌ' হেল্লৌ'! হেল্লৌ' হেল্লৌ' হেল্লৌ' হেল্লৌ' শুনিছা, হেল্লৌ'। হেলৌ' হেল্লৌ'। হেল্লৌ' হেল্লৌ' হেল্লৌ' হেল্লৌ', হেল্লৌ', হেল্লৌ' হেল্লৌ'। হেল্লৌ', হেল্লৌ' হেল্লৌ'! হেল্লৌ' হেল্লৌ' হেল্লৌ' হেল্লৌ' হেল্লৌ'। হেল্লৌ'। হেল্লৌ'। হেল্লৌ' হেল্লৌ'। হেল্লৌ' হয়। হয়।